উ
কেলা নাইনটি পাৰ্চেট গুচি গ'ল ভাল
হেল্ল'
নাইনটি পাৰ্চেণ্টে গুছি গ'ল
অবে কি কৰিছা অ তাৰ পৰাৰা ক'বলৈ যোৱাছোৱা কি কৰিছা নেকি
চ তাললে কি ওলা যাব ব
চেন্তা তালে নহয় আঁতলে চ
যাম পাৰিবা
পাৰিবা নে
অহ
কুত
সেই তাবাৰ শ ন নাইকাল চেকাাল য হয় আৰু
অ পাৰি
তাকে বাজিছটো আমি বনাব লাগিব কোন কোন যায় কি কথা আকৌ তুমি যাব পাৰিবা নাই
যাব লাগাৰিব
অ হব ফি কেতিয়া আছা তুমি
ফ্ৰ্ৰী আছো
উম
আগষ্টলৈকে ফ্ৰী
আগস্ত লেকে নহ
মেঘালয়ৰ গ'লে আন চয়মাহমান লাগিব চাগে
পইচাটো কিমান মান লাগিব
আঠজা মান লাগিব। চিয়ৰ যদি টিপ তে এনেকে কণ্টেকট কৰি পেলাই কৰিলো। হ এতিয়া চব খোৱা মেলা
উম উম
কৈছিলে এজনী আছিলে আমি তুমজং যোৱা- এজনী সী তাকে কৈছিলে মেঘালয় যোৱা কথা-
এ বেছিকে কৰো ৰুমত। তাতে হয় আৰু পইচাটো- খোৱা বোৱাটো ইমান দাম নহয় নহ- তাকে এতিয়া চবকে কন্টেক্ট কৰিব লাগিব গম পাইছা দহটা মান- তাৰপা চেচাৰলৈ যাম এদিন উলাব কোন তাৰিখে পাৰিবা
জানো তুমি কোন তাৰিখে পায়ো এয়ে
উম গৰমতে যাব লাগিব আৰু
উ দটামে ঠাণ্ডা হৈ
উম
জিম যাবলৈও নহ'লেেলা পুৰি থৰিবলৈ মন নকলে
উম উম জিম তো সন্ধিয়াও যাব পাৰিবা ন ভাত চাত কিহে খালা
ভাত-চাত খুৱাই নাই
উ কি হে আজি -
এই এইবোৰ দাড়িল-চাইল চলি আছে ডমিচিঙে- ও খালা নেকি?
ভাত মই খালো।
অঁ! ত ফিটনেচ বনিছে নে
উম।
ফিটনেচটো বনিছো নাই জিম গৈ আছা নহয়-
ইমান বনাগে নাই লাগিব টাইম অলপ-
তাকে প্লেনটো বনাব লাগিব হা মেঘালয়ত পইচাটো হে মেইন পইচাটো গোটাব লাগিব আৰু দে-
তাৰপৰা কেইটামান নিলে ভাল হ'ব পাৰ লগৰ-
চাৰিটা পাঁচটা গলে হৈ যাব
তিনিটাই দাম ন সেই কিটা সস্তীয়া হব উ অঁ সৰ্থটো নাই পোৱা
বিলাক আছ একদম মেট কেলা নাইনটি গুচি গ'ল হা মোৰ ভও
উম। সেইবোৰ ইউজ নকৰিবা এইবিলাক সেই ইউজ নকৰিবা সেইবিলাক ইউজ নকৰিবা সেই
কি সেইবিলাক
এই কি টো কথা পাতা ন? এ আমি আগষ্ট এক তাৰিখ মানে গুচি যাওঁ।
প
এই মানে তুমি পইচা চব গোটোৱা তাৰ পিছত লগৰ কাক কাক কোৱা কবা ঠাণ্ডাত কিন্তু গলে বেয়া হ'ব অলপত ৰ'দ দিয়ক ন। এইবিলাক কথা নাই মুঠতে টি দিয়াব লাগিব, গলে যাব। কোনোবাই নগলে নাই আমি বনাব লাগে ন। এতিয়া তুমি এইখিনি কিহত বিজি হৈ আছা।
অ আছো এনেই, ইমান বিজি নাই।
উম, গোলাঘাত যাওঁ ব'লা।
হা?
গোলাঘাট যাওঁ বোলা।
কত?
অ কনে তোমাৰ সে আমি ডিমা হাচাও ওলাব পাৰিম।
উম।
কি কাকচাং ফুঠা ন নামটো?
উম কৰিছবা।
ো সফলক পাই
দাৰ্জিলিংতহে যাব মন গৈছে, দাৰ্জিলিং বৰ মজা হৈ আছে জেগাটো।
দাৰ্জিলিং।
উম জেগা মজা হৈ আছে এইকেইদিন।
উম। দাৰ্জিলিংতটো আমি ট্ৰেইনত যাব পাৰিম নে বাৰু?
ৰাছিয়া ভিজা
ফ্ৰী হৈ আছে নি
হম।
অ কিন্তু হেৰি আকৌ তাত, মানি তো বেছি লাগিব ন, পইচাটো। পইচা মিনিমাম পঞ্চাশ হাজাৰ মানতো লাগিবই।
তাকে আৰু হেৰি হয়, এইটো কি আছিলে থাইলেণ্ডত।
থাইলেণ্ডৰ ভিজা কিমান বাৰু?
ফ্ৰী নে কিবাই হৈ আছে।
থাইলেণ্ডটো পাৰেই বাৰু উম। সেইটোোৱে তাত মানে তোমাৰ থকটো বেছি হৈ যায় আকৌ।
তাক
পইচা। আমি ইয়াত এ থাকিব লাগিব গাঁৱলীয়াত। তাত টাউনত থাকিলিলে নহব মানে।
থাইলেণ্ডত যাাব মন আছে মোৰ ইালা হেৰি খাবলৈ মন আছে
উম। ককদাইল। কব পাৰা তাত, মানে ধেৰ বস্তু পাই ন খাবলৈ, সাগৰীয়া উম আৰু জেগাটো ধুনীয়া। তাত তোমাৰ মাথা চাৰুব পাৰা কিন্তু ৰাছিয়াটো ফ্ৰী কেতিয়া হলে।
উম
কেতিয়া গলে ফ্ৰী টো।
তাত তুমি গলে তাত বিয়া পাতি থাকিব পাৰিবা।
হয় নি? এইটো এটা ভাল অপ্ৰচনিতি। অ।
তাতকে ৰাছিয়াালৈকে যোৱা নেকি? তাতে চেটেল হৈ যাবা। পাৰি।
চ
তাৰে জন লাব চাইকেণ্ড হ হলে
উ
সেইটোয়ে ভাবিছো কাত ব এ লগত বাহ দেৱ লগ আৰু এখন আছে মই দেশ এখন তাত ছোৱালী ইমান বেছি লৰা কম তাত বিয়া পাতি চয়া পাতি চেটেল হৈ যাব পাৰি মানে সিহঁতে লৰা ইণ্ডিয়ান লৰা বা সেনেকে বিচাৰে আহে
উছ।
আৰু মানে সব বহুত ধনী হয়
শুনছিলে
গাপানো ভাল ব বহুত টেকন'লজি আগবঢ়াই কিন্তু ব ভাল
তিয়া আমি নামিব ভাল কি না উম
তজি ওলাই আহিবা ন খবৰ
এদিন ফুৰিবলে যাব
ভাই